আহ কি কৰিছা
আছো এনে
অ মই আছো এনে খানা খালা নেকি
উম খালো
অ
হম
খালো খালো
মাততো ভালকে অহা নাই
অ ৰবা দেই।
উম আহ শুনিছো
ঘৰত ভাল আৰু- সকলোৰে ন
উম ভালেই। তোমালোকৰ ভাল-
অ ভাল ভাল-
উম দুপৰীয়া ভাত খালা।
দুপৰীয়া ভাত খালো খালো মবাইলৰ অ
হা
মবাইলৰ ৰেচিপিটো দেখি সুধিছা নেকি?
উম কিহে কিহে বনাইছিলানো
হে কিহে বনাইছিলা মানে হেৰি তুম কয় উম পাকত মাছ দিছিলো সৰু মাছছিলা মা সেইকাৰে জাল থে জাল থাকিছিলে তাৰপিছত ইমান ধুনীয়া ধ হেৰি কৰিবে বেছি হৈছে কৰি লাগিছে যে
আহ
আচ্ছা আদা তাৰপাছত জলকীয়া, নৰসিংহ এডালমান দিলো মান ধনিয়া দিলো মাহ আ আছে খব ভাল হৈ যে ধুনীয়াকে ভাল পাবি।
অঁ
অ বিছ মিনিট কি পিটিকা কৰিলো বৰ ভাল লাগে ন
অ ভাল লাগে খাই
ভাল লাগে অ তাৰপিছত ঢেকীয়া কেইডালমান বুটলিছিলো পিছফালে আছে নহয় তোমাৰ - এতিয়া
আমাৰো বনাইছিলো কালি কচু মাংসৰ লগত
অ কি কি দিলা।
অ এই ঠাৰি কচুটো যে কলা কচু, -
অ ক'লা কচু ন
উম
অ বহুত দিন খোৱা নাই
অ আমাৰ ইয়াতে আছে আমাৰ ইয়াতে পাই যে।
অ-অ কেনেকে বনালা কি কি দিলা
মাংসখিনি ভাজি ল'ব লাগে আৰু মাংসখিনি ভাজি তাৰ পিছত এই কচুটো প্ৰেছাৰ কুকাৰত বইল কৰি লৈছো বইল কৰি বইল কৰা পানীখিনি পেলাই দিছো তাৰ পাছতে মাংসতে ঢালি দিছো আৰু তেনেকে -
অ অ নাই দিয়া অ
আদা, নহৰু আৰু জালুক, জিৰা
অ কচুত অকনমান জালুকটো হলে ভাল লাগে ন
উম জালুক বেছিকে দিলে ভাল লাগে।
ভাল লাগে অ তাকে এতিয়া হেৰি- আজিকালি
উম সেইফালে পাবলে বেয়া আমাৰ ইয়াত পায়। তাত কিনিবলৈও পায় খালী কৰ পৰা বা আনে সেইকাৰণে খাবলে মন নাযায়। আৰু কিনাবিলাক উম-
উম
ঢেকীয়া, কচু, চব কিনিবলৈ পায়।
চব কিনিবলৈ পায় কিন্তু কৰা পৰা আনে আক ঠিক নাই নহয়।
আমাৰ এই পথাৰত ঢেৰ কলমৌ আছে। বহুত কলমৌ আমাৰ সদায় কলমৌ খাও।
অ', আমাৰ ইয়াত কথাৰ ওচৰত নাই যে সেইকাৰণে কলমৌ বুটলিব যাবলৈ তেনেকে হেৰিয়ে পোৱা নাযায় অ, দেখিছিলো তোমাৰ হেৰি ফটো দিছিলা নেকি? তেতিয়া দেখিছিলো বুতে, কলমৌৱে মই ভাবিছিলা ন।
বহুতে কলমৌ নহয় ঢেকীয়াহে আছিলে সেয়া।
অ, ঢেকীয়াাই কলমৌৱে অ, হেৰি ঢে
উম, ঢেকীয়া, আলু, কণী দিও। খাই ভাল লাগে।
ভাল লাগে-ভাল লাগে অ - অ হেৰি থলুৱা খাদ্যবিলাক আজিকালি পাবলৈ টান হলেও বজাৰত পায় কিন্তু সেয়াই বজাৰত পালেও বা ক'ৰ পৰা আনে আকৌ ঠিক নাই নহয় খাবলে বেয়া লাগে আৰু নিজে চিঙি অনা নিচিনা নহয়।
ঘৰৰ বাৰীত হলে ভাল আৰু।
অ, সেইয়াই ঘৰৰ বাৰীত হলে ভাল আৰু। এতিয়া আকৌ ৰাতি সাজৰ কাৰণে যোগাৰ কৰিবলে হ'লেই নহয়।
উম, হলে ৰাতি কি বনাবা।
ৰাতি কি বনাম মানে সেয়া হেৰি দুপৰীয়া আকৌ সেয়া মাছৰ পিতিকা লগতে হেৰিও বনাম। পাইছিলো সেইটো কি বুলি কয় আলু বইল কৰি থৈছিলো। এতিয়া সেয়া আছে দুপিছমান সেইখিনিকে বোলো ফ্ৰাই কৰি দিম তাৰপিছত এইফালে কণী বইল কৰিম দাইল আছে দুপৰীয়া ৰাতি সাজ যেনে- তেনে আৰু আৰু এতিয়া গৰমটোৰ কাৰণে একো পাকঘৰত এনি টাইম সোমাই থাকিবলৈ মন নাযায় অ,
উম, বৰষুণ দিছে নে?
বৰষুণ নাই।
আমাৰ ফালে পুৰা বৰষুণ ধৰ কিন্তু ইমান গৰম ৰাতিপুৱা মানে এই দুপৰীয়া সময়ত বহুত বৰষুণ ধৰিছিলে তাৰপিছত নাহিলেই বৰষুণ। এদিন সদায় তেনেকুৱা হৈ আছে আৰু। বৰষুণতটো ধৰে বহুত ধৰে কিন্তু নপৰেহে। কালি ৰাতি ইমান বিজুলী উম, ৰাতি ৰাতি পুৰা বিজুলী মাৰিছে ৰচোন বৰষুণ দিব চাগে বহুত নিদিলেই।
আমাৰ ইয়াতো তেনেকুৱাই হৈ আছে বৰষুণ দিয়া নাই কিন্তু পিছবেলা
কিন্তু সাংঘাতিক ৰ'দ উম, আমাৰজে পিছবেলাও এনেক কোৱা ৰ'দ দিছে নহয় গোটেই ৰ'দ দিছে কিন্তু বতাহো মাৰিছে বাৰু।
অ', গৰম দিনকেইটাও ঠাণ্ডা মানে শান্তি নাই উম, বহুত গৰম।
এতিয়া ভাত তুমি বনাবা। অ, কঠাল নাখাবা দেই খুব ঘামুচি ওলাই কঠাল খালে।
কঠাল গুটি ৰেচিপিয়ে ৰেচিপি আৰু এতিয়া চবফালে কঠাল গুটিয়ে।
আৰু খাইো ভাল লাগে নহয়।
উম, ভাল লাগে খাই।
তোমালোকৰ চাগে খুব কঠাল লাগিছে।
উম, পুৰা লাগিছে একদম গোটেই গছ ভৰিয়ে আছে খালে খালি ইয় পাৰিবলৈ মানুহ নাই আৰু নিজে সৰি - সৰি যায় তলত। গুতি কেইটা অনা। আনিব পাৰি আৰু নাখা হ কঠাল আমাৰ কোনো নাখায় কঠাল।
অ',
পুৰা ডাঙৰ ডাঙৰ হৈ আছে।
আহ অ।
এ এতিয়া হেৰি হৈছে যে। এতিয়া মানে পুৰঠ পুৰা পূৰঠ হৈছে যে এতিয়া আকৌ সেই গজালি ওলাই গৈছে গজালি ওলাই। গুটি কেইটা খাই ভাল নালাগে।
ভাল নালাগে অহ।
উম। কঠাল গুটি দিন গৈছে আৰু লাহে লাহে। কিছুমানে খাবলৈ পোৱা নাই এতিয়াও কঁঠাল কুটি বিচাৰিহে ফুৰিছে কিন্তু সেই গছ গঁজালি ওলাই গৈছে চব।
মই পোৱা নাই।
অ আমাৰ ইয়াত ঢেৰ কঠাল গোটি।
তোমালোকৰ এতিয়া কঁঠাল গছ ঘৰতে আছে বুলিহে তোমালোকে পাৰিছা, এতিয়া আমাৰ কঁঠাল তেনেকে খোৱাই নাই।
উম, এতিয়া একদম ঔটেঙা মাছ, ঢেকীয়া আৰু কঁঠাল গুটি।
ধুনীয়া, খাবা আৰু একদম জুতি লগাই। আৰু সেই বস্তু খিনি নহয় তুমি বইল কৰিও খাব পাৰা, কিন্তু তেল নামাৰাকে আৰু তেল পাৰি-পাৰি আৰু তেল মাৰিলেও তুমি বেলেগ একো দিব নালাগে, পাচ ফোৰণ কেইটামান দিলেই হয়, উম, বিৰাট কেঁচা জলকীয়া বৰ সুন্দৰ সোৱাদ কিন্তু দেই, আৰু এই বস্তুটো নহয় তুমি বইল কৰি খালে মানে, একদম পগাই-পগাই-পগাই, পানীতো প্ৰথমে সৰহকে দিব লাগে, তাৰ পিছত একদম থুপ-থুপিয়া জোল কৰিব, অ-অ, ধৰিবই নোৱাৰে, অ-অ
এতিয়া একদম ইউটিউবত, ফেচবুক বুকত ৰেচিপি চাবা আৰু কঁঠাল গুটি, ঢেকীয়া, ঔটেঙা লাগিছে নহয় এতিয়া
ঔটেঙা লাগিছে, অ ঔটেঙা আৰু ঘৰৰ পুঠি মাছ
এতিয়া মাছৰ কণী হৈছে যে, পুৰা একদম শকত-শকত পঠ
অ, এইকেইদিন বোলে পাপাই সদায় হেৰি, জাল মাৰি আছে বুলি কৈছে। মাছ দুই, এটা লাগি আছে, সিহঁত তিনিজনৰ কাৰণে ধুনীয়াকে হৈছে আৰু খাবলে
উম
প্ৰতি সাজতে, ওচৰতে পথাৰখন থাকিলে ভাল অ, ' যিকোনো
আমাৰ-আমাৰ, নোযোৱাই হ'ল, জালে নাপাতে তেহল নানিলে কিনি সে আনে। জাল নাপাতা হ'ল। এতিয়া জাল পাতিলেহে সাপ লাগে, নহলে কুচিয়া লাগে। কুচিয়া আকৌ খাই, আমাৰ ইয়াত একদম কুচিয়া সানিবলৈ আবেলি-আবেলি একে এজাক-এজাক ল'ৰা ল'ৰা আহে, পুখুৰীতে কুচিয়া খান্দি লৈ যায়, আমিও নাখাওঁ
হয় নেকি?
উম, কুচিয়া খাব লাগে, কিন্তু বহুত তেজ হয়।
খাব লাগে অ, কিন্তু মই ভাল বস্তু আকৌ খাব মন নাযায়।
কিন্তু এতিয়া খোৱা হৈছো, আগতে এনে সেই ঘিণ লাগিছিলে এতিয়া ভাল লাগে আৰু খাই।
ভালো নালাগে, কিন্তু খাব পৰা যায় আৰু মানে
নহয় ভাল লগা বা নলগা মানে কি, মাছতো পুৰা বহুত মানে টানকে ভাজিব লাগে, টান কে ভাজি ভাজিলে মানে, এইয়া মাছে নে সেয়া কুচিয়া নে ধৰিব নোৱাৰি, খালি সেই আমি যে গম পাই থাকো কুচিয়া কুচিয়া বুলি যে মানে, কিবা বেয়া নেকি, বেয়া নেকি ভাবি থাকো যে, সেই ভাবটো কাৰণেহে বেয়া কিন্তু এনেই ধৰিব নোৱাৰা, মানুহে গম নাপায় কিন্তু
নাপায়-নাপায়, অ-অ হেৰি আৰু তোমালোকৰ স্কুলৰ গৰম বন্ধ কেতিয়া দিব?
গৰম বন্ধ শনিবাৰ পৰা।
শনিবাৰ পৰা ন।
আৰু তিনিদিন আছে, অ, আগষ্ট তিন তাৰিখৰ পৰা খুলিব। মানে, সেই এক তাৰিখ শনিবাৰ পৰিলে, দুই তাৰিখ দেওবাৰ পৰি গ'ল যে সেইটো কাৰণে, তিন তাৰিখটো ধুনীয়াকে সোমবাৰ পৰিছে আৰু, ভালেই হ'ল দুদিন বেছিকে পালো।
অ, ভালে হ'ল দিয়া, উম-উম
উম, ঘৰলে কেতিয়া আহিবা?
ঘৰলে মই হেৰি, ছেপ্তেম্বৰ মাহতহে যাম নেকি? গ'লে লগ পাম, ছেপ্তেম্বৰত হে যাম, তাৰমানে অ, হেৰি গ'লে লগ পাম সন্ধিয়া।
উম! উম!
গলে লগ পাম বাৰু আগষ্টত নেযাওঁ, নেযাওঁ, ছেপ্তেম্বৰ মানতে যাম। হেৰি যাম দিয়া ফুৰিবলে কোনোবা ফালে।
অ অ যাব লাগিব। এ গৰম দিনেই হৈ থাকিব গৰম দিনত সিহত- ভাল নালাগে আৰু বেছি অশান্তি লাগে আৰু ৰ'দটোৰ কাৰণে গৰমটোৰ কাৰণে।
অ সেইটোয়ে উপায় নাই আৰু কি কৰিবা উম! প্ৰকৃতিৰ যিহেতু সেইটো গতানুগতিক ভাৱে চলিয়ে আছে আৰু
উম! উম! যায় বাৰু এতিয়াতো চব চামাৰ ভেকেশচনতে ফুৰিবলে যায়।
অ যাম, যাম, বাৰু দিয়া।
উম! চুপা -চুপি চালানে নাই।
অ সেইবিলাক চোৱা নাই বাৰু দেই এতিয়া হ'ব দিয়া।
উম! হব দিয়া।
অ হেৰি চাহ তাহ খালা আৰু ন উম! উম! হ'ব দিয়া, পিছত কথা পাতিম দেই, অ হ'ব দিয়া হ'ব দিয়া। উ
উম!